হেল্ল'?
অ', শুনিছ না? অ'-অ'। এনেই খবৰ বাতি?
উম, ভালেই, ভালে আছো অ'।
ভালে আছা না?
অ', ভালে আছোঁ‌।
অ'-অ'।
আপোনাৰ খবৰ?
ত' এইয়া আছো আৰু বৰ্তমান।
অ'।
এতিয়া বৰ্তমান কি কৰি আছা?
এতিয়া বাৰু তেনেকুৱা একো কৰা নাই বাৰু এনেকৈয়ে আছো বাৰু এতিয়া।
উম।
আপুনি?
ময়ো আছোঁ‌ বৰ্তমান এনেকাই।
অ'-অ'-অ'।
এতিয়াতো আৰু মানে গৰম ছিজন, চামাৰ ভেকেশ্যন।
উম উম, হয়-হয়। এই বত
ইফালে, পঢ়াবিলাক কেনেকা?
হেল্ল'?
পঢ়া, পঢ়া চিষ্টেম বিলাক কেনেকা সিফালে তোমালোকৰ চাইডত?
অ'-অ', আমাৰ এইপিণে কি বুলি কয় মানে আমাৰ স্কুল এতিয়া কি বুলি কয়, দুটাই আছে মানে চেবাও আছে চি বি এছ চিও আছে। চেৱা কেইটাটো এতিয়া গৰম বন্ধই দিছে এতিয়া। চি বি‌‌ এচ চি কেইটা ক্লাছ গৈ আছে এতিয়া স্কুল গৈ আছে এতিয়া, সিহতৰ গৰম বন্ধ শেষ হল নেকি, তাতে স্কুল স্কুল গৈ আছে চাগে।
উম উম উম, টাইমিংটো অলপ বেলেগ হয় না।
চেবা স্কুলে ধেৰ আছে আৰু বেছিভাগ।
অ'। ওচৰত এনে মানে এল পি স্কুল, এনেকা হাই স্কুল কলেজ আছে না।
উম।
না
হা?
কিবা নেটৱৰ্ক শুনাই নাই। নেটৱৰ্ক গুচি গৈছিলে। অ', এতিয়া শুনিছো আহ, এতিয়া কওক।
এতিয়া বৰ্তমান মানে ওচৰত এল পি স্কুল এনে মানে হাইস্কুল কলেজ আছে না অ'।
স্কুল আছে কিন্তু আগৰ নিচিনা ইস্টুডেন্ট নাই আৰু আজিকালি আৰু। অ', স্কুলৰ অ', স্টুডেন্ট কম হৈছে, বেছি নাই বেছি আজিকালি চব মানে ইংলিছ মিডিয়ামতে পঠাই দিয়ে আৰু এতিয়া আছামিছ মিডিয়ামত। নাই আৰু হাইস্কুলত আছে বাৰু হাইস্কুলত ধেৰ হৈ গৈ। কিন্তু এল পি স্কুলত নাই ইমান আৰু ষ্টুডেণ্ট। চব ইংলিছ মিডিয়ামত যায় আৰু গাঁৱততো বেছিভাগ চাগে ইংলিছ মিডিয়ামে গুচি যাইছে। এটা দুটাহে থাকি যায় আৰু আছামিছ মিডিয়ামত মানে যোনটো এল স্কুলৰ আছে এল পি স্কুল ওচৰ ওচৰতে সেইপিনে বেছি দূৰ নহয় এটা ওচৰতে আছে আৰু এটা অলপমান এক কিলোমিটাৰ মান দূৰত এটা এনেকাকে আছে আৰু মানে ওচৰতেহে আছে আৰু স্কুল বিলাক মানে আৰু।
উম উম।
আজিকালি স্কুলৰ কিবা প্ৰব্লেম নহয় আৰু বাৰু আজিকালি। ওচৰে ওচৰে থাকে চবৰে, হাই স্কুল অ', অ', হাইস্কুলটো খালি দূৰত আছে হাইস্কুল চাগে এটা এক কিলোমিটাৰ দূৰত হ'ব। এটাতো দুই কিলোমিটাৰ মান হ'ব আৰু।
অ'।
ইমান দূৰত নহয় আৰু।
এ এক কিলোমিটাৰ দুই কিলোমিটাৰতো আৰু এই থাক
একো নহয় অ', থাকে অ', থাকে অ', অ', অ'। আপোনালোকৰ সেইপিনে
আমাৰ ফালেও এল পি স্কুলটো গাঁৱতে আছে।
অ', ষ্টুডেণ্ট হয় চাগে।
ষ্টুডেন্ট বৰ্তমান আছে, হ'লেও ইমান নাই চাগে এনেকোৱাই আছে ।
অ', অ', অ'।
বেছি নায়েই আৰু মানে চব প্ৰাইভেটত দিয়া হয় না।
অ অ এইটোৱে। এল পি স্কুল মিডিয়াম কি মিডিয়াম হা?
আমাৰ এইটো বড়ো মিডিয়াম হয়।
বড়ো মেডিয়াম অ।
অঁ বড়ো মেডিয়াম।
অ অ অ।
অঁ, আৰু ইফালে বেলেগত দিয়ে না আজিকালি। আজিকালি ইংলিছ মিডিয়াম, এছামিছ, আৰু ইফালে কেন্দ্ৰীয় বিদ্যালয় এইবিলাকত দিয়া হয় অহ।
তেনেকে আজি-
এই আৰু অ, ‌ আৰু ল'ৰা ছো- ছোৱালীও মানে কম, ইমান নাই।
উম।
সেইকাৰণে মানে স্কুলতো কম আৰু।
উম এইটোৱে, ল'ৰা ছোৱালী কমাই এতিয়া আৰু।
উম। ৰিজাল্টবিলাক কেনেকুৱা হয় সেইফালে?
ৰিজাল্ট তেনেকুৱা আমাৰ অলপ মানে কি বুলি কয় অলপ দূৰৰ স্কুল কেইটা অলপ ভালেই। ওচৰ কেইটা ইমান ঠিক কৰা নাই এবাৰ ৰিজাল্ট বিলাক। হাড্ৰেড পাৰ্চেন্টে পৰা নাই আৰু অলপমান দূৰত আছে ইংলিছ মিডিয়ামে কেইটা। আৰু হাইস্কুলটো তেনেকে হাড্ৰেড পাৰ্চেন্ট নকৰেই বাৰু।
উম উম।
কিন্তু ৰিজাল্ট ভালেই কৰে বাৰু, ইমানো বেয়া নহয়। ঠিকঠাকে কৰে আৰু তেনেকুৱা।
আমাৰ আমাৰ ফালেও এনেকাই মানে। কেইবাবছৰত ভাল হয়, কেতিয়াবা বছৰত এনেকাই মানে।
উম।
সদায় মানে কিবা নহয় আৰু ষ্টুডেণ্ট লগ- তো যেনিবা কথা থাকে না আৰু। কেতিয়াবা কিছুমান বেটছবিলাকে অলপ - কিবা হয় এনেকোৱা হৈছে।
ষ্টুডেণ্টকেইটাৰ ওপৰত ডিপেণ্ড কৰে আৰু।
অ।
চ ষ্টুডেন্ট ভাল থাকে, কিছুমান বাৰু মন দিয়া পঢ়া
উম।
পঢ়া ষ্টুডেণ্ট থাকিলে ভালে হয় আৰু।
উম, আৰু কিছুমানে মানে ঘৰত মানে পেৰেণ্টছবিলাক ইমান কিবা গুৰুত্ব নিদিয়ে না। স্কুলৰ যি শিকাব মানে এইটোয়ে আৰু।
উম এইটোৱে আৰু স্কুলতে আৰু গোটেই আৰু। কলে মানে চব কৰিলে, স্কুললে পঢ়ালে আৰু ঘৰত আহি নাই আৰু। টিউচন আৰু স্কুলে।
টিউচন টিউচনবিলাকো মানে কিছুমান নিদিয়ে।
অ নিদিয়ে, খালি স্কুলে আৰু স্কুলতে যি পঢ়িব পঢ়িব আৰু।
সেনেকে আৰু যোনে মানে ভালকে যত্ন লব সেইবিলাকত -
উম ভালে হয় ভাল উম উম, ইমানো আৰু আজিকালি ইমান শিকোৱা নহয় আৰু। কি বুলি কয়, মেট্ৰিকত গম পাইছেছে, আজিকালি পেপাৰটো কেনেকুৱা।
উম, উম,
এম, চি, কিউয়ে, থাকে ফৰ্টি, ফাইভটামান।
অ, হয় হয় এম, চি,
অ, এম, চি, কিও, ফৰটি ফাইব থাকে, তাৰ পিছত ডিচক্ৰিপচন লিখিব লাগে ফৰটি ফাইভটা। তাৰপিছত টেন মাৰ্কটো কিবাই থাকে আৰু। প্ৰেক্টিকেল থাকে যে। সেইটোয়ে আৰু এম, চি, কিও ফৰ্টি ফাইভ পাৰিলে আৰু কৰিব লাগে।
অ, অ, হয়। মানে, ইমান কিবা কৰিব নালাগে আৰু অলপ মানে মনত থাকিলে মানে
অ, মনত থাকিলে হৈ যায় অ, অ, অ, অপচন থাকে মনত থলে হৈ গ'ল আৰু। উম, ক্লাছত অলপ মন দি পঢ়িলেও, ফাৰ্ষ্ট ডিভিজন আহি যাব। হয় আহি যায় অ, আৰু ছিক্সটিহে পাব লাগে এম, চি, কিওতে, ফৰ পাই গ'ল, ফৰ্টি পাই গ'লে হৈ গ'ল আৰু বাকি দিয়ে দিয়ে, টেন দিয়ে দিয়ে, ফিভটি হয় যায়। আৰু থিওৰি যদি যেনে-তেনে টুৱেণ্টি, থাৰ্টি, লিখিলে আৰু হৈ গ'ল আৰু। ফাৰ্ষ্ট ডিভিজন আহি গ'ল আৰু।
এনেই গাঁৱত কিমান মান আছে ল'ৰা-ছোৱালী এতিয়া বৰ্তমান ষ্টুডেণ্ট হিচাপে।
অ, তেনেকুৱা চাগে বেছি আমাৰ যোনটো কিবা পঢ়া-শুনা কৰা চাগে, ওলাব চাগে দহ পোন্ধৰ জনত বেছি নাই।
উম, উম,
চ'ব ডাঙৰ হৈ গ'লা পঢ়া শুনা হ'ল আৰু সেইটো।
অ, হয় হয়। মানে চ'ব গাঁৱতে সেনেকুৱাই ইমান
উম, নাই অ, বেলেগ বেলেগে গাওঁ, মেলিহে অলপমান ষ্টুডেণ্ট হয় আৰু।
উম,
এটা, এটা গাঁৱত আজিকালি ল'ৰা-ছোৱালী নাথাকে নহয়।
উম, বহুত কম মানে সংখ্যা, কম হৈ গ'ল।
সেইটোৱেটো।
এনে চাকৰি কৰা বিলাকতো আছে চাগে।
উম, উম, চাকৰি কৰা আছে বাৰু, চাকৰি চাকৰিয়ে কৰা আছে। চবৰ ঘৰে, ঘৰে, চাকৰি আছে, এটা দুটা, এটা দুটা, এটা এটাকে আছে আৰু মেক্সিমাম মানে। আহ, মানে মাজে, মাজে এটা দুটা বাকী আছে আৰু চাকৰি নোপোৱা।
উম, উম, এনেই, এনেই, কিমান ঘৰ আছে, তোমাৰ গাঁৱত?
উম, আমাৰ এটা গাঁৱত মানে কি বুলি ক'লো। এটা হৈ গ'ল ন, এইপিনে অ, বৰক এটা আছে। তাকে হাড্ৰেড মান হ'ব নেকি, হাড্ৰেড মান হ'ব গৈ চাগে।
অ,
উম, আমাৰো বেছি নহয়, আমাৰ এতিয়া পৈয়শত্তৰ ঘৰ মান আছে চাগে।
হ। পয়সত্তৰ ঠিকে ধেকে অলপ দেৰি আছে। ওম। ল'ৰা-ছোৱালী নাই খালি অ উ অ অ। উম।
এইবানে বেছি ডাঙৰ হ'লিও প্ৰব্লেম হয়।
উ উম, উম উম ল'ৰা-ছোৱালী বেছি নাই চাগে।
ইমান নায়ে মানে বৰ্তমান।
অ অ।
এনেকায়ে আৰু ত্ৰিশ চন ত্ৰিশ চন মানৰ ভিতৰত আছে।
অ অ।
পঢ়াবিলাকটো এনেকাই মানে এল পি স্কুল, হাই স্কুল। অ, আৰু এনেকাই এতিয়া মানে
অ।
তনকে পাছ হোৱা বিলাগ আছে, মেট্ৰিক পাছ, হাই ছেকেণ্ডাৰী।
অ অ, গাঁৱত ইংলিছ মেডিয়াম আছে নেকি?
ইংলিছ মেডিয়ামটো নাই।
নাই ন?
নাই নাই। ওচৰত আছে, ওচৰত আছে।
হাই ছেকেণ্ডাৰী কেইটা ক'ত আছে?
হাই ছেকেণ্ডাৰী আমাৰ ইয়াতে মানে ওচৰতে। অ আজি খিনিৰ মানে এৰিয়াৰ কিবা আছে। এতিয়া চা ৰিআলি তাতে আছে আৰু। হাই ছেকেণ্ড, অ হাইস্কুল লগতে। আজিকালি আৰু হাই স্ক স্কুলৰ লগতে কিবা কৰা হ'ল না।
উ উহ উ, আজিকালি চবতে তেনেকা বাৰু আছেই।
অ।
হাইস্কুল আৰু গোটেই একেলগে থাকে আৰু এতিয়া।
এ ভালেই আৰ কিছ কি কিছুমান মানে আৰু ডাইৰেক্ট মানে কোনবা ইউনিভাৰ্চিটিত থাকা, কোনোবা কলেজত ডাইৰেক্ট হাই ছেকেণ্ডাৰী এড মিশন ল'লে অলপ কিবা হৈ যায় না, মানে বহুত ষ্টুডেণ্ট হয়।
অলপ অলপ কিবা হয় ইনভাৰমেণ্টবিলাক। উম।
উম, কম কম ইয়াতে ভাল হৈ যা
অ হাই ছেকেণ্ডাৰী মানে এইটো ভালেই হৈছে কৰি দিয়াটো।
টিচাৰ কেইটাও ভালকে পঢ়াব পাৰে।
অ অ, ভাল হয় আৰু ক্লাছ বিলাক যেনিবা।
অ, চাইন্স নে আৰ্টছ আছে? চাইন্স, আৰ্টছ।
অ অ, চাইন্স আছ, অ চাইন্স, আৰ্টছে এনেকা। কমাৰ্চ এইবিলাকটো নাই। চাইন্স আৰু আৰ্টছৰ আৰু এইটোৱে অ।
অ অ। এটাই এখনৰ, এটা বাৰু চাইন্স, আৰ্টছে আছে কমাৰ্চ নাথাকে।
কমাৰ্চ মানে অলপ দূৰত যাব লাগে আ।
অ অ।
ইফালে বেলেগৰ আৰু ওদালগুটি দংঘা।
অঁ অঁ। তোৰ ঠিকে আছে?
অঁ ঠিক আছে দে।
অহ দিয়ক ৰাখিছোঁ।